হেল্ল।
অ কি কৰিছে?
এ ৰবা অকমান বাগৰিব আহিছিলো।
অহ।
ম ভাতকিটা খাই বাচন বৰ্তন ধুই আহি লৈ পেলাই বোলো অকণমান বাগৰিয়ে দিও। ৰহ এ গৰমৰ কাৰণে তিনি দুদিনমান হ'ল ভালকে টোপনিটো নোহোৱা হৈছে।
মোৰ আজিকালি বিচনাত পৰিলেই টোপনি ধৰা হৈছে। কি হৈছে নাজানো আৰু।
তাকে।
মানে বিচনাত পৰিলে টোপনি নহয়। ৰাত তি নধৰে। বাকী দিনত যেতিয়াই শুও তেতিয়াই টোপনি ধৰে।
কিয় বাও?
আৰু জানে নে আজি বতৰটো যি গুমাই আছে। কালি যে এদম কাপোৰ ধুইছিলো বুলি কৈছিল ছিলো। কালি এদম ধুলো, আজি এদম ধুলো। ধুই পেলাই মেলিলো সেইদম কাপোৰ শুকুৱাই নাই।
উম।
আৰু নুশুকাব চাগে। মানে বতৰটো বৰষুণো নাই, ৰ'দো নাই। মাজতে এই মানে এটোপাল, দুটোপাল পেলাইছিলে। অকন কিন কিনকে মিহিকে আৰু। একেবাৰে মিহিকে। তাৰ পিছত মইতো কাপোৰ খিনি আনো এ নানো থ। এনেকে থাকিলে এতিয়া ব বতৰ ডাৱৰীয়া একো নাই। কাৰণ বাহিৰত থাকিলে অকমান হাৱা পাই থাকিলে শুকাব। সেইটোৱে সমস্যা মানে বহুত জট
ইমান গপনি বা দিল্লীৰ লগত সমানে সমানে হোৱা নিচিনা। হে পাইছো আৰু গৰমটো। কৈছোঁ নহয়। এ ডাঙৰ সমস্যা হৈছে দিয়া। বাকী খোৱা বোৱা কৰিলা ন?
খোৱা বোৱা এই কৰিলো দিয়ক বুজিছে। তাকো আলহী আহিব। আলহীলে বোলো কিবা বনা বনাব লাগিব বুলি বনাম বুলি ভাবি থৈ দিছো।
তোমালোকৰ আলহী থাকেই আৰু ন সদায়।
আলহী আহিয়ে থাকে। আমাৰ আটা গুৰি হে কথা আৰু।
হু হম আলহী আহিলে ভালো। কেলেনো নহয়নো আৰু কেলে।
অ, তাকে মই আকৌ সেই মানে কি সঁচা কথা ক'ব গ'লে আমাৰ ঘৰত এই বিস্কুট চানাবোৰ খুব কম থাকে। মানে আনা যায় শেষেই হৈ যায় নিজে
উম, উম।
সেইটো কাৰণে মানে আলহী আহিলে অকমান কিবা কিবি বনাবই লাগে। উম।
মোৰো হয় তেনেকুৱা। মই সেইবোৰ খাই বেয়া পাওঁ।
উম সেইটো কাৰণে মানে এই ৰুটি আৰু মইও আজিকালি ৰুটি খোৱা হৈছো। গম পাই নে? ইমান আটা গুৰি লাগে নহয় একদম। খুব ৰুটি খোৱা হৈছে।
ভাল, আমাও ৰুটিটো বেছি চলে দেই।
অ, বেছি চলে। সেইটো কাৰণে ম ই আটা গুৰিখিনি মাৰি পেলাই গৰম পানী দি তাৰপিছত এই ৰিফাইন অকন অকমান দি পেলাই, মই আকৌ ৰিফাইন দি নামাৰো। মই লাষ্টত একদম গৰম গৰম পানী দিম আৰু ৰিফাইন -চিফাইন মই একো নিদো মই বেয়া পাওঁ মানে।
উম, মই কিন্তু হেৰি দিওঁ ওটলা পানী দিম আৰু কিন্তু হেৰি কৰো এইটো কি কয় উম এ মই মিঠাতেল অলপ দিম।
ন' মই -মই একো নিদিওঁ মানে তেল - চেল। মই একদম মানে প্ৰথমতে একো নিদো মই একদম অকমান গৰম পানী দি মাৰি লৈ আটাটো তাৰ পিছত এই লাষ্টত যেতিয়া হৈ যায় আৰু মাৰি মানে তিনি চাৰি, পাঁচ টোপাল মান মানে আটা- লাড্ডুটো চাই আৰু চাৰি -পাঁচটোপাল ৰিফাইণ তাৰ ওপৰত সানি দিও এনে ওপৰে-ওপৰে সানি
উম।
পানী পাল তেতিয়া মানে লাগি নথই পিঠা হৈ নাথাকে মানে ধুনীয়া কোমল হৈ যায় মানে চফ্ট হৈ নিমজ তাৰপিছত ঢাকি থৈ দিও। এই ঢাকি ঢাকি মানে ধৰক দচ -পোন্ধৰ মিনিটৰ পিছত ঢাকি থোৱাৰ পিছত সেই লদ্দুটো বহু ধুনীয়া নিমজ হৈ থাকেমানে তেতিয়া বেলিলেও নালাগে একো নহয়।
মই দেখোন উতলা পানী দি মাৰিলে ঢাকি থলে যে লাগি- লাগি ধৰে।
অহ, লাগি- লাগি ধৰে আপুনি কাৰণ হেৰি কৰি থয় যে সেইটো গৰম ভাৱটো এই কাহিখনত লাগি পেলাই লেপেটা খাই ধৰে। সেইটো কাৰণে এই ৰিফাইন অকমান এনেই লেতিয়াই থৈ দিব লাগে, এনেই মই তেতিয়া লিফাইন অকন লেটিয়াই থৈ দিওঁ তেতিয়া লাগি নধৰে মানে ধুনীয়া নিমজ হৈ থাকে।
ৰিফাইনৰ ব্যৱহাৰটো মই নকৰোৱে নেখাও যে
অহ, ন'আপুনি যি ব্যৱহাৰ কৰে আপ আপুনি ঘিউ কৰে কিবা কৰে জাষ্ট অকমান দি পেলাই মানে আপ আপুনি লাড্ডুটো তেনেকে গোটেই লাড্ডুটোত লগাই সানি পেলাই আপুনি ঢাককনা মাৰি থৈ দিয়ক। আৰু তেতিয়া নিমজো হৈ যায়, সিদিনাখন মানে কি হল এই উম আ হেৰি আমাৰ দেৱৰতো আহিছিলে আহোতে মানে তাৰপিছত আৰু মই তাক বনাই দিলো ৰুটি দেই সি প্ৰণমতে কলে মক খাও নাখাও -খাও নাখাও কে তেনেকে আছে তাৰ পিছত বনাই দিলোঁ সি কৈছে ইমান কোমল একেবাৰে পৰঠা -পৰঠা লাগিছে। ছে বুলে।
উম, উতলা পানী দি মাৰিলে হেৰি একে বুঢ়া মানুহে খাব পাৰিব।
কেইখন খালে সি গমেই নাপালে।
হাতেদি এনেকে হেৰি কৰি লৈ খাব পাৰিব। মই আমাৰ চবেই মাৰে আমাৰ মায়ে আগতে মাৰিছিলে গম।
এই উতলা পানডি মাৰটো এটা বহুত ডাঙৰ মানে হেৰি দেই তাকে নহ হাত দেই পুৰি যায়।
মই কেতিয়াবা হেতা এখন লৈ লওঁ সৰু।
মই সেইটোয়ে কও মইচ
উম, নাই বেছিভাগ মই মানে একদম টেকনিক এটা আছে আঙুলি কেইটা মানে অলপ কষ্ট হয় আৰু সেয়া কৰো।
অহ, মানে কি হয় মই মানে কি কৰো এই চামুচ এপাত দি এনেকে লেতি আৰু আপুনি হাতেৰে যেতিয়ালৈকে নো চোৱা আপুনি গম নাপাই সেইটো পানী কিমান পৰিমান ঢালা হ'ল কেতিয়াবা ঢিলা হৈ যায়গে।
অহ, সেইকাৰণে মই আঙুলি ব্যৱহাৰ কৰো কেতিয়াবা কাটচিহে মই লওঁ।
অহ গৰম পানী বেছি দিলে মোৰ একেবাৰে চিন্তা হয় মানে হাঙলি চাঙলি পুৰি যায় কিন্তু ভাল হয় খাবলে।
ধুনীয়া হয় -ধুনীয়া হয়।
উম কিছুমান ভাব হে ৰি মানে কি হল যিহেতু আমি আলহী আহিব বুলি পিছ পিছতে গম পাওঁ পতাপত একদম আৰু দালি ভাজি বনালো আৰু তাৰ পিছত আৰু কি নকৰিব পাপৰ চাপৰ শিকিলো আকৌ। আকৈ হেৰি আছিলে তিয়হ আছিলে তাত চালাদ খালো আৰু চালাদ খাই ভাল পায় আমাৰ।
অঁ।
আপোনালোক সেয়া কিন্তু এই আলহীলৈ মানে উম কাবুল বুট তিয়াই থৈছো।
ৰুটিৰ লগত বনাই দিব। জুলাই আৰু, এই গৰম খতো এইবোৰ কৰি থকা মুখৰ কথা নহয় আকৌ।
এ নহয় মোৰ সেইবোৰেই হৈ থাকে আৰু বুজিছে আলহী সংখ্য। মই মোৰ কম নহয় আৰু, মানে মোৰ বুলিও নহয় মানুহৰ ঘৰলে আ।
থাকে আৰু আলহী আহিলে ৰেডিমেড বস্তু দি মইয়ো নিদি বাৰু।
অঁ।
হয় কৈছে।
খালি সঁচা কথা এটা কওঁনে ময়ো কেতিয়াবা বেলেগৰ হাতেদি খাবলৈ বৰ মন যায়। কিন্তু মই যাৰ এ তালে যাওঁ চবেই সেই চানা ভুজিয়া বিস্কুট দিয়ে থৈ দিয়ে মানে মই এইটো বনাম। গোৱা নাই কিন্তু মানে মোৰো মন যায় কেতিয়াবা বেলেগৰ হাতে দি খাবলৈ।
কিয় নহয়োব কোৱাচোন
উম নিজৰ হাতেদি খাতে খাওঁতে। মোৰ মানে মই বহুত বেয়া পাওঁ।
সেইটোই নহয় পু সি ৰাতিপুৱা লালচাহ কাপোৰ লগতে যি খাও।
মই বিস্কুট একেবাৰে বন। বোলে এলাহ লগা দিনাখনহে বিস্কুট খাওঁ।
উম।
মই বিস্কুট সচৰাচৰ বিস্কুট নাখাওঁ আগতে খুব খাইছিলো আজিকালি মই বহুত বেয়া পাওঁ। আৰু বিস্কুটৰ দামো কম বাঢ়িছে নেকি আজিকালি
হ হ পাইচায়
টকা পঁয়ত্ৰিছ টকা বিস্কুটটোত বিস্কুটেই নাথাকে
অঁ আঠখন আমি ৰাতিপুৱা যিটো চাহৰ লগত খাওঁ মালকৃষ্ট বুলি আঠখনন থাকে তাতে এতিয়া পঞ্চাশ টকা চিন্তাৰ কৰা তুমি গতিকে
সেইখন খাই এখনৰ ওপৰত খাবলৈ মন নাযায়।
এ নাযায় ৰাতিৱাঁচাকৈ নহয় ৰাতিপুৱা ইমান নালাগে মানে আজিপাল লালচাহ কাপ মানে ধৰা উ গা পা ধোৱাত মই চাহ কাপত চেনি নাখাওঁ।
আঁহ গাখীৰ চাঁহ
ৰাখিছাত ন তাৰপিছত হাঁ এনেকা নাখালে আৰু পিঠাখন নাখাল। ফালে আৰু কি কৰিবা চগাৰ নাই যেনিবা।
অ নহয় নহয় আজিকালি চুগাৰ থাকিলেও নাথাকিলেও মানুহে চেনটো বাদ দিছে। কিন্তু সচা কথা এটা সঁচা কথা এটা কওঁ দেই চুগাৰটো চেনীত। কে বেছি চুগাৰটো এই ৰাতি নুশে টোপনি ক্ষতি কৰিলে। আৰু এই চিন্তাতহে হয়। এইটো আপোনাক মই সঁচা কথা কলো কাৰণ আমাৰ মোৰ খুৰায়। মোৰ খুৰায়ে আমি বহুত সৰু থকা বা চিন নাখায়।
অঁ।
সৰুৰে পৰা একদম মিঠা বস্তু নাখায় চুগাৰ আছে বুলি নহয় এনেই নাখায়। সেই মানুহটো সাংঘাতিক। চুগাৰ পিছলে মিঠা বস্তুৱে নাখায়। আৰু বোলে আঁ। পিঠা এ হেৰি দৈ ক্ৰীম সেইবোৰকো খাই থাকে সেইবোৰো নহয়। একেবাৰে চিধা চিধা মানে চাধা খানা খাই খোৱা মানুহ মানে।
মই এতিয়া বুজিছো এই বেমাৰটো আচলতে। খালেওঁ হয় এ নহয় নে খালেওঁ হয় তেনেকুৱা এতিয়া মই মোৰ কথা ক'ম। মোৰ মানে মাজতে মই খুব মিঠাইতটো খুব খাওঁ হাঁ। তাৰমানে মোৰ মাজতে। এই যে চুগাৰৰ যিটো লক্ষণ আৰু।
হয় হয়।
গম পাইছ নে তুমি যিটো মানে পেচা ঘনাই ঘনাই হোৱা। তেনেকে হৈ আছিলে বহুত বহুত প্ৰেচ্ৰাৱ হৈছিলে। তাৰপিছতে মই ড্টৰ তালৈ গ'লো এওঁ লৈ গ'ল। তে পৰীক্ষা কৰিবলৈ দিলে পৰীক্ষা কৰোতেটো মোৰ চুগাৰ। একেবাৰে কম ওলাল মোৰষাঠিৰ তলত ওলাইছিলে মইাহৰিছো বাৰু একে্ ষাঠিৰ তলত ওলাইছে। যেতিয়া তেতিয়া কৈছে আপোনাৰ চুগাৰ টো বহুত কমি আছে এইটো হয় বাৰু চুগাৰ কমি থাকিলেওঁ হয় পেছাব কৰিলে যে। ঠেহ খাই আকৌ এওঁ খাইহে এনে গৈছে মোৰহে চুঙা মই নাখাওঁ। তাৰপিছত কৈছে গোল্লা খুব খাবচোন মই আকৌ আগতে গোল্লাটো ভাল নাপাওঁ বেলেগ মিঠাই খুব ভাল পাওঁ মানে।
উ
তাৰপিছতে মই তেতিয়া অঁ। তেতিয়া মই গোল্লাটোও খালোঁ দিনে মই কেতিয়াবা তিনি টা-চাৰিটাকো খাও মানে তেতিয়া ফ্ৰিজত অনবৰত আনিয়ে থয় মানে চুগাৰটো কমি গৈছে। আকৌ সেই এটা কথা মই কেতিয়াবা কি কৰো আৰু মোৰ তেতিয়া মানে ভোক চুকো মানে অকণমান ভোকতো কমি আছিলে কেতিয়াবা মাজে-মাজে হয় নহয় মা। মানুহৰ ভোক-চোক কমকে লাগে নহয় জানো মই তেতিয়া কি কৰিলো মানে ভোক। লাকে খাবলৈ মন নাযায় ভাত চাত গৈ পিনে চাহ একাপ কৰো বা কিবা এটা লৈ পেলাই মই গ। গোল্লা এটা খাই দিওঁ তেনেকে দিনটোত ম‌ই কেতিয়াবা চাৰিটাও হয় গে তাৰপিছতে উম সেয়া খাই খাই এতিয়া অভ্যাস হৈ গ'ল মই এতিয়া মিঠাইটো ভাল গোল্লাটো এতিয়া মোৰ প্ৰিয় বিশ্বাস। কৰা নে নকৰা নাজানো মোৰ এতিয়া গোল্লা প্ৰিয় আৰু মই মানুহজনী বহুত ক্ষিন। উম আৰু ঘটনা হৈছে কি মোৰ এতিয়া চুগাৰটো মই মাজে মাজে টেষ্ট কৰি থাকো দেই। চুগাৰটো চেক কৰাটো তটো মানে ভাল আৰু অঁ। মোৰ এশ। একে হায়েষ্ট হৈছে এদিন এশ পোন্ধৰ তাৰ পৰা মোৰ কোনো কাৰণে নাবাঢ়ে তাৰ তলতে থাকে হাণ্ড্ৰেডৰ তলতে। থাকে মোক গম পালা গতিকে আৰু ঘিউটো। আৰু আলু মোকতো চবে আলু খোৱা দেখিলেতো আচৰিত।
উ সেইটো মোকো মই।
ৰ'বা এতিয়া মোৰ চুগাৰটো ইমান কম তুমি চিন্তা কৰা। মানুহে কয় যে আলুটোৱে জম চুগাৰ ৰোগীৰ কাৰণে আলুটো জম। আলু, চেনি বা মই চেনি নিদিয়া চাহ খাব নোৱাৰো তাৰ পিছত এদিন মোক। কিবা এটা মই ভিডিঅ' চাইছিলো মোবাইলতে চাওঁতে পালো যে। চেনটো, ৰিফাইনটো, ময়দাটো, এইটো মানুহৰ শৰীৰৰ কাৰণে অত্যন্ত ক্ষতিকাৰক। কিন্তু হয় কথাটো হাঁ তেতিয়াৰ পৰা মই চেষ্টা কৰোচোন মোক আকৌ মানুহজনে কৈ থাকে চেনী বহুত বেমাৰৰ কাৰণে বেয়াও চেনী। টো চুগাৰ নাই-নাই তুমি চেনতো বন্ধ কমোৱা কমোৱা মই নো মিঠাটো কম খাওঁ বাওঁ। চাহত কিন্তু মিঠাই খাওঁ ধৰা সেইটো কৈছো তাৰপিছতে মই কি কৰিলো। ৰাতিপুৱা যে লাল চাহ খাপ খাও মই ৰ'বাচোন অভ্যাস কৰো বুলি পেলাই মইতো এতিয়া চেনি দি পেলাই হে খাব নোৱাৰা হলো লাল চাহকাপ এতিয়া মই লালচাহ।
বহুত-বহুত সৰু লৰা-ছোৱালীয়ে চিনি নিদিয়েে লাল চাহ খাই।
চেনি নিদিয়াকৈ খাওঁ টোটেলি মই ময়দা আগতে নিমকি-চিমকি ঘৰত বনাওঁ মই টোটেলি বন্ধ কৰি দিলোঁ ময়দাটো। ৰিফাইন নাখাওঁ বৰপিঠাটো বিহু। সময়তে হওক বা এনেও বৰপিঠাটো ম‌ই মাজে-মাজে বনাও মানে খাব মন গ'লে মই মিঠাতেলৰ ধাৰা। খাওঁ ধাৰাৰ লগত মানে মই ৰিাইন অলপ মিক্স কৰি দিওঁ তাৰ মানে মোৰ পিঠাগুৰি। টো মই উম সৰহকে খুন্দো খুন্দি পেলাই মই কি কৰো শুকুৱাই পেলাই মই টেমাত ভৰাই থৈ দিম
আৰু মন গলে উলিয়াই লৈ খাই
অ' মিঠা মিঠা হেৰি মিঠৈটো থাকে বৰ পিঠা বনাই খাওঁ কোনোবা আহিলে মই পুতুকে বনাই দিওঁ তেনেকুৱা আৰু মানে পানী পিঠাটো খাই ভাল পাওঁ পাতলকে গুলি যে
পানী পিঠা হলতো মইয়ো খাই ভাল পাওঁ দেই মইয়ো বনাওঁ প্ৰথমতে জানে নে মই বনালে লাগি-লাগি যায়। পানী পিঠা নাজানো কিয় লাগে অ' তাৰ পিছত পিছৰ পৰা মই যেতিয়া অকণমান তেল অকণ এনেকে মোহাৰি লওঁ বা তাতে দি লওঁ তাৰ পিছৰ পৰা নালাগা হ'ল আচলতে বনাব জানিবও লাগিব সেইটোও এটা কথা যোনটো
তেল নিদিয়ে জানো তেৰাখনত তেৰাৰখনতো আমি তেল দিওঁ প্ৰতিবাৰে দিওঁ তেল যে যেখন বহাও সেইখন
মই তেৱাত তেল নিদিওঁ মই সেই গুলিলেহে তেল দিওঁ তাতে দি থওঁ